হেল্লো'।
কি কৈছা বোলো।
মই এই ঘৰৰ পৰা আহি কেনে এতিয়া ৰাস্তাৰ ফালে গৈ আছিলো তুমি কি কৰি আছা পিছে।
এ মই বিচনাৰ পৰা উঠাই নাই ভাবিলো উঠি পেলাই তাপা ফোন এটা কৰো।
অ এতিয়ালৈকে উঠাই নাই অ এতিয়ালৈকে উঠাই নাই ইমান টাইম হৈ গ'ল মই। তোমাৰ কেইটা বজাত উঠিছা জান উঠিছে জানা মই তো সাতটা বজাতে উঠিলো।
অ মই উঠিছিলো পাঁচটা বজাতে পাঁচটা তোমাক কৈছিলো যে কালি।
অ অ। তাৰপিছত ইমান বৰষুণ অ মইও চালো ইমান বৰষুণ নহলেতো মই নিজেই অ মই নহলে মই তোমাক নিজেই কল কৰিলো হয়। ইমান বৰষুণ আছে শব্দই শুনি নাপাওঁ, সেইকাৰণেই মই মানে তোমাক কলেই কৰা নাই পিছত।
এই মানে মোক এইদিন কি আছে লগৰজনে মানে গাড়ী এখন ওলালো তাতেই মানে অলপ ঘূৰি আছিলো যে। একানে মানে অলপ হেৰি হৈছিলে আও। কিমানৰ লৈছে কোৱাচোন এখন কাৰ হেৰি লৈছে এলটো কিমান লৈছে মানে তুমি কোৱাচোন কিমান দামৰ ল'ব পাৰে এয়াত এখন গাড়ী?
মানে এল্ট লৈছে?
অ।
এ এক লাখ ত্ৰিছ
বাহ ইমান খিনি কেনেকে জানা সেই তিমানে লৈছে আও।
অ এইটোতো মোৰ অলপ চলপ অলপ আইডিয়া আছে।
মানে কি হয় আজিকালি মানে হেৰি ই টুৱেণ্টিৰ কাৰণে তোমাৰ যে ছেকেণ্ড হেণ্ড হলো লাগে ইট তেনেকে মান ইমান চাপৰ্ট নকৰে, সেইবিলাকৰ মানে ভেলু টো অলপ লাহে লাহে কমি কমি গৈ আছে।
কমি গৈ আছে কাৰণ এতিয়া চোৱা এতিয়া যিবোৰ তেল ওলাই আছে এইবোৰ ইটুৱেণ্টি এইবোৰ লগালে যে মানে পুৰণা গাড়ীবোৰ যে বহুত মানে দেমেজ হৈ যায়, ইঞ্জিন বোৰ নষ্ট হৈ যায় সেইকাৰনে মানে ভেলু টো বহুত কমি গৈ আছে।
এয়াই মানে কি হয় মানে ভেলিউটো কমি মানে কিয় যাব কোৱাচোন? যেতিয়া মানে ডিমাণ্ড নাথাকিব তেতিয়াটো সেইটো হ'বই চাপ্লাইটো ডিমানতকৈ যদি বেছি চাপ্লাই হেৰি হয় তেতিয়াহ'লেটো তুমি জানাই হেৰি কি আছিলে দামৰ সেইটো প্ৰাইচটো কমিমবয়ে।
উম,
এ মানে জনাই যোন তেতিয়া যোনটো বস্তু ডিমাণ্ড বেছি হয় সেইটোটো ষ্টকত নাই তেতিয়াহ'লে সেইটো দামটো বহুত বাঢ়ি যাব এ এতিয়া ই টুৱেণ্টি বিলাকৰ দাম বাঢ়ি আছে চাগৈ? কাৰণ সেইটোৰ ওপৰতে মানুহে চব গুৰুত্ব দি আছে ন?
হয়।
সেটো কাৰণে মানে হেৰি হৈ আছে আজিকালি অ,
উম, তুমিওঁ হয় অহ, যে তুমি যে অলপ আগত কৈ আছিলা তুমি ফ্লিমো -ফিলিম চোৱাৰ কথা হে এতিয়া এ ফিলিম নতুন ফিলিমখন যে ওলাই আছে এইটো কি চাবা নেকি সেইটোতো কোৱা নাছিলা?
অ, চাব পাৰি তোমালোক চব -চব তোমালোকে যদি চব যোৱা তেনেহলে মইওতো যাবই লাগিব ন' পিছে কোন -কোন যাব বুলি ভাবিছে? তে আমাৰ লগৰখিনিয়ে যাব নে কোনোবা আৰু আহিব মই চিনি নোপোৱা?
নাই -নাই তেনেকুৱা মই ববা নাই মানে যাম বুলি ভাবিছোঁ কিন্তু কোন -কোন যাব বা কাৰোবাক মই এতিয়ালৈকে কোৱা নাই।
তাকেই ৰবা মওঁ সুধি মেলি চাওঁ মওঁ যদি কাৰোবা- কাৰোবা লগত যদি যাওঁ বুলি কয় তেতিয়া একেলগে গোটেইখিনিচ চাই দিবা আৰু এইখন চিনেমাৰ মানে টিকেটটো অকণ হেৰি হ'ব নেকি লাগি আছে মানে
অ, সেইটোৱেতো মানে হেৰি অ, চিনেমাখন বহুত হিট মাৰিব আৰু এতিয়া লৈকে ৰিলিজে হোৱা নাই এতিয়া যদি ৰিলিজ হওঁতে যদি আমি চাওঁ তেতিয়া মানে টিকটটো পোৱা বহুত টান হ'ব সেইকাৰণে আমি আগতীয়া কৈ টিকট টো কাটি লব লাগিব।
এ নহয়-নহয় তুমি তুমি যদি চিনেমা চাওঁ বুলি ভাবা মোৰ মতে মইতো চাইছোঁ ন' ইমান দিনে? প্ৰথম দিনাখনে নাচাবা কাৰণ প্ৰথম দিনাখন কোনবিলাক চাই ভাল লাগে যোনবিলাকৰ মানে আগৰ পৰা ধৰ ফাৰ্ষ্ট সেইটো পাটৰ্টো গ'ল ছেকেণ্ড পাটৰ্টো আহিবলৈ তুমি ধৰা চাব মন গৈছে সেইটো ধৰা তেতিয়া ফাৰ্ষ্ট দিনাখন চাব পাৰা ধৰা কথাটো কৈছো। লে এইবিলাকখনত কি হয় জানা ফাৰ্ষ্ট দিনাখনত টিকে যদি মানুহটো হেৰিটো কি আছিলে যোনদিনা মানে বেছি টিকেট চেল গুচি গ'লে মানে দামটো বহুত বঢ়াই দিয়ে গম পোৱা ধৰ যোনটো টিকেট ধৰ এশ টকা সেইটো এশ পঞ্চাশ টকা কৈ দিয়ে
অ', অ', গম পাইছো অ।
একাৰণে যদি তুমি যদি কেইদিনমানৰ পিছত ধৰ চিনেমাখন উলোৱা দুই, তিনি বা এসপ্তাহ পিছতো চোৱা পইচাটো বাচিব তেতিয়া মানে তুমি ধুনীয়াকে চাব পাৰিবা নিজৰ মতে ধৰা চিত- টিত হেৰি কৰি।
অ, তেতিয়াহ'লে অলপ আমি ধৰা দুই, তিনিদিন পিছতে চাম নে কি কোৱা?
অ, তেতিয়া মানে অলপ ভাল হ'ব যাবলে এনে কি ভিৰ হয় তুমিটো জানায় হেই আহোতে মানে আমাৰ অসমীয়া চিনেমাখন যে আহিছিলে যে এ জুবিন গাৰ্গৰ যে লাষ্ট চিনেমাখন যে
অ', অ',
এইখন মানে আহোতেতো জানাই কিমান ভিৰ হৈ গৈছিলে মানে মানুহে মানে গাড়ী সোমিয়া বলেজে যে
অ, জাগা নাছিলে অ', অ', পিছত ধৰা এতিয়া মানে অ, যেতিয়া আমি চাম তেতিয়া মানে- মানে কেনেকুৱা ধৰণৰ মানে টিকেট টো কাটিবা একেবাৰে লাষ্টৰ নাই ফাৰ্ষ্টৰ?
নাই -নাই আৰু হেৰিটো বিজনেচ ক্লাছততো বহিলে একো লাভ নাই কাৰণ বিজনেছ ক্লা কি ভাবা চিনেমাখনে চাব লাগে তাতকৈ গ'ল্ড বা প্লেটিনামত কিবা এটাত বহিলেই হ'ল আও মানে এই দুটা ভিতৰত মানে বহিলে কি হয় চিনেমাখন মান ধুনিয়াকৈ চাব পাৰে আৰু একেবাৰ তলৰ যোনটো ব্ৰঞ্জ নে কিবা ‌এটা আছে সেই টোত বহিলে মানে
না একে মানে ডিঙি বিষাই যায়।
ডিঙি বিষাই মানে কি হয় একে মানে এ চি টো তাতে পৰে বেছি ঠাণ্ডা তাত
অ, ঠাণ্ডা বেছি অ, সেইটো বাৰু হয় আৰু একদম ওপৰ ফালে চাই থাকিব লাগে তলৰ পৰা একদম ওপৰ ফালে। ধৰা আমি হেৰিত বহিম তোমাৰ এ গল্ড -গল্ডত বহিম নেকি?
অ, ময়ো হলতে চাওঁ বেছিভাগ গুৱাতে সেইদিনাখন খালি প্লেটিনামত চালো এটা টিকেট ত' আজিকালি টিকেটৰ দামটো ইমান নলগা হ'ল আগতে কিমান আছিলে তিনিশ নে চাৰিশ আছিলে সেই প্লেটিনামৰ দাম আৰু যোনটো মানে হেৰি চিট আছিলে যোনটো মানে বিজনেচ ক্লাছৰ চিট আছিলে
উম।
সেই পাছখনে কিমান আছিলে জানাই বিজনেত, পুৰা সেই চোফা টোফাত তাকে হেৰি
অঁ, এই চোফাটো চব কেইটাতে থাকে
চোফা মানে কি আও ধৰ তোমাৰ এইটোতো চোফাটো অলপ হেডেল হেৰি থাকে, তাত মানে ডাঙৰ হেন্দেল চেণ্ডেল থাকে গম পাইছে কেনেক কা থাকে।
তুমি হেৰি এ, ‌ তুমি ধৰা যেতিয়া চাম আমি হে, ধৰা এই গ'ল্ডৰ এনে প বৰ্তমান সময় মানে গ'ল্ডৰ প্ৰাইচটো কিমান চলি আছে গম পোৱা নেকি? মানে গ'ল্ডৰ ছেটটো
গল্ডৰ চেটটো মানে তেতিয়া মোৰ মতে মই এইকেইখন চাই আছিলো তেতিয়ালৈকে চোৱালৈকে মই ওৱান ফিফটি টি এ পাই আছো বাৰু বৰ্তমান
অ ময়ো আগতে ওৱান ফিফটি অ আগতে ওৱান ফিফটি আছিলে বাৰু কেইদিন মান আগতে চাইছিলো। ওৱান ফিফটি মানে, হ'ব ন?
উম মাহ‌তে এই চিনমা চোৱা কথা কৈ আছিলে টিকেটো বুক দিব কৈছিলে‌ কিন্তু এতিয়া যাবলৈ মানে গাড়ীৰ সুবিধা নাই টো তেনে মানে ইমান মন কৰা নাই। গাড়ীখন লোৱাৰ পিছতে ধৰ মই বুক কৰিব লাগিব, কিবা টিকেট এটা চাবলৈ মানে চিনেমাখন।
অঁ অঁ। অঁ আৰু এনে তুমি মই যে ফিল্মখনৰ নামটো যে কৈছিলো তোমাক সেইখন মানে তোমাৰ মই শুনি আছো এইটো মাহতে ৰিলিজ হব কিন্তু মানে কেতিয়া ৰিলজ হব সেইটো মানে তুমি খাংতাংকে কব পাৰিবা নেকি?
খাতাংকে কব ধৰ নোৱাৰিম নহয় এই মাহৰ ধৰ লাষ্ট উইকৰ বা এই মাহৰ এই মাহৰ ফাৰ্ষ্ট উইক নায়েই এইমাহৰ মানে লাষ্টৰ ফালে মানে ৰিলিজ হব লাগে কাৰণ মাহতে হ'ব বুলি কৈছেতো আগষ্টত এইবিলাক ইমান হেৰি নহব কাৰণ জানা এইবাৰ গৰম
গৰম বন্ধ থ
গৰম বন্ধ চলি আছে। তেতিয়া মানে মানুহবিলাক চব কি মানুহবিলাক যোনবিলাক ষ্টুডেণ্ট হয় এইবিলাক ঘৰতে থাকে ন? সেই বিলাক মানে চাবলৈ ধৰ মন চন যায় এনে চাই হলে মানে টিকেট টো হেৰি কৰে তেতিয়া মানে অলপ চেল বেছি যায় যে এই মাহত
অ চলি যায় অঁ, অঁ মইয়ো সেইতোৱেই ভাবিছো তোমাৰ এইটো মাহতে হেৰি ৰিলিজ হ'ব বুলি।
তাৰ পিছত যিহেতু মানে হেৰি গৰম বন্ধটো পুৰা একমাহে কি, চবতে দিয়ে ন? গোতেই ইণ্ডিয়াতে দিয়া হয়
উম উম।
তাৰ কাৰণে আৰু হেৰি কৰিলেই হ'ল আৰু উম। এতিয়া ভাবিছো একো মানে আজি কাম বন নাই সেইকাৰণে গা মানে অলপ এলেহুৱা লাগি আছে। শুই থাকো নেকি মানে
উম। আজিটো তোমাৰ কাম চাম নাই আজি অঁ আজি কামটো কমপ্লিট কৰিব লাগিব।
তুমি কাম এটা কৰিবা শুনা তুমি গা চা ধুই আহি ফোন এটা কৰিবা হে মানে এবাৰ যদি নুঠাও দুই নম্বৰ বাৰ কৰিবা কাৰণ মোৰ বিচনাত মানে কালি কি হল মোবাইল চাই আছো মোবাইল মই এতিয়া ৰাতিপুৱা বিচাৰি পেলাই ভৰি তলৰ পৰা উলিয়াই আনিছো গম পোৱা।
অ অ মই মানে তোমাক এই কল তোমাক কেইটাত কৰিম জানা তোমাৰ এই এতিয়াতো এতিয়া ধৰা এইটো কৰি কেনে তাৰপিছত ধৰা গা ধুব যায গা ধুই আহি কিনে তোমাৰ লগত ধৰা দুটা দুটা কমপ্লিট কৰি দিম হে।
দুটা কমপ্লিট কৰি দুটা কমপ্লিট কৰি মোৰ কাম আছে যে তাত যাম। তাত গৈ কিনে ধৰা এক দেৰ ঘণ্টামান পিছত আহি কেনে তাৰপিছ মোৰ খিনি কৰিম হবনে?
হ'ব হ'ব বাৰু এইটো কথা আৰু মানে কি হ'ল কালি মই কি কৰিলো গম পোৱা মোবাইল চাই আছো এই কেৰম খেলি আছিলো মানে, কেৰম খেলি থাকা নাই মানে এডৰ্ভাটাইজ চাই আছিলো কেৰমত তাৰপিছত কেৰম চাই খেলি খেলি তাৰপিছতো কি হল জানো মই ৰাতিপুৱা এনে ঘপছা টোপনি মই ভাবিছোঁ কেইটা বাজিল, মই কালি মোবাইলটো চাইছো মোবাইলটো বিচাৰি ফুৰিছোঁ নাই পোৱা নহয় তাৰ পাছত চাইছো অ ভৰিৰ তলত পৰি আছে।
অঁ অঁ
মানে কালি মোবাইল চাই চাই টোপনি গলো মই গমেই নাপালো। ৰাতিপুৱাহে গম পাইছো। কেৰম খেলি থাকো মাজে মাজে মানে মাজে মাজে কি আৰু মোৰ মানে আই দিটো চৌবিশ ঘণ্টা খেলা নিচিনা হৈ থাকে কাৰণ মই আৰু এজনৰ তাত দি- থৈছো টো।
অ সেইকাৰণেতো তুমি যে ইমজিবোৰ যে লৈ থাকা, মোৰতো এটা ইমজি লৈ থাকোতে ইমান টাইম লাগি যায় এডৰ্ভাটাইজ চাও চাওঁতে মোৰ মানে চাবলৈ মন নাযায় সেইকাৰণে, এতিয়া মানে নলয়ে সেইবোত।
এ মোৰো আমনি লগা হ'ল আৰু ইমান খিনি বস্তু হৈছে এতিয়া মই কালি ধৰ ফ্ৰেম জুখিছিলো তেতিয়া কিমানটা ওলাইছ- যে ৰবা এ চেভেণ্টি কিমান ওলাইছে।
ৱা চেভেনটিটা ফ্ৰেম আৰু মোৰ তাতটো চাগে ত্ৰিশটাই নহব বিশটা মান হব চাগে মোৰ তাত।
অ মানে এনেকে ধৰ লাইনত বিশটা ওলাইছে বিশটা নে একৈশ টা নে বাইশ একৈশ টা নে বাইশটা ওলাইছিলে আৰু ধৰ এক্সট্ৰা এক্সট্ৰাকে ঠগি আছে। আৰু নৰ্মেল যোন কেইটা থাকে সেইকেইটাতো আছে জানাই এই চাৰিটা নে পাঁচটা যে এনেই ধৰ অলপ নৰ্মেল টাইপ যে প- সেইখিনিতো ধৰাই নাই সেইখিনি ধৰিলেতো আৰু হৈ যাব গৈ।
আৰু তোমাৰ হেৰি কি কিমানটা আছে তোমাৰ ইমজিটো তোমাৰ হানড্ৰেডৰ ওপৰত ন?
অহ হানড্ৰেড প্লাছ আছে বাৰু দিয়া আৰু ফ্ৰেম কিমান আছে ফ্ৰেমো ফ্ৰে- সেভাই ছিকিছিলে এবেটাৰ টো ওৱান চছেভেনটি ওৱান। ইমান মানে আছে মানে আছে বহুত আছে মানে মোৰ আমনি লাগি যায় এইবিলাক দেখি মই সেইকাৰনে যিটি লগাই পেলাই থ- থৈটো মানে যোনটো ভাল লাগে এটাই লগাই পেলাই খেলি থাকো দেখিছাই তুমি।
অ মোৰ তাটো মোৰ কিমানটা জানা ধৰা ফিফটি টা মান হবো।
উম
ফিফটি টা মান হ'ব ধৰা হায়েষ্ট।
আৰু তোমাক যে মই সেই যে মিথিক্ তাইপটোৰ কথা যে কৈছিলো যে কি হয় বুলি সেইটো চালা?
এইটো চাইছিলো অ।
এইটো হেৰি দি আপগ্ৰেড দিব পাৰিম নাই কোৱাচোন মই কোৱাটো মতে? এভেদাইছ কি এডভাৰ্টাইজ এটা চাই আপগ্ৰেড কৰিব পাৰিম নাই সেইটো কোৱা খালি?
সেইটোতো মই দেখা নাই এইটো কত আছে হেৰিত হে এয়াইত তোমাৰ হেৰি হেৰি কৰিহে তুমি পাৰিবা তোমাৰ কি কয় এ এই তোমাৰ টকেন যে আছে টকেন
টকেন দি কিনিব লাগিব কিন্তু মোৰ স্ক্ৰীনশ্বট এটা আছে মানে আপগ্ৰেড কৰা স্ক্ৰীনশ্বট। টা আছে সেইটো তোমাক দিম আৰু এইটোস্থাইক তুমি আপগ্ৰেট কৰিলে এনে ধৰ পাৱাৰ ফিফটি পইন্টচ কবাত ধ টুৱেটি পইণ্টচ ফাইভ পইন্ট তেনেকে নাপাই জানো।
অ অ।
তুমি ধৰা এইটো আপগ্ৰেড কৰিলে জিৰ পইণ্ট পাবা মানে এটা পইণ্ট নাই কাৰণ যিহেতু ইয়াত ইউজ নহয় ইয়াত হেৰি ইউছ হয় এভাৰটাইজ টো চাই পেলাই হেৰি কৰে সেকানে এয়াত জিৰ' পইণ্টচ পাবা।
মন নালাগে কাৰণ মোৰ চোৱা পাৱাৰ যে পাৱাৰ তোমাৰ পুৰা মেক্স হৈ গল এতিয়া তোমাৰ হেৰি এতিয়া মই কি কৰি-
উ সেইটো হয় বাৰু মোও পাৱাৰ মেক্স পাৱাৰ মেক্স খনে বা কম কষ্ট হোৱা নাই সে। পাওতো যেতিয়া মেক্স কৈবলে হৈ গ'ল।
ছিলে কাৰণ তেতিয়া চোৱা এতিয়া যেনেকা কৰ্চবোৰ দিয়ে, ফ্ৰী ফ্ৰী দি আছে আগতেটো কৰ্চ ফ্ৰীতে দিয়া নাছিলে।
সেয়াই।
অ তই বহু কষ্ট হৈছিলে মোৰ মানে অলপ অলপ খেলিছো আৰু আপডেট মাৰিছো অলপ অলপ খেলিছো আপডেট মাৰিছো।
তুমিতো সেতি কৈছা মই ভাবাচোন এবাৰ কি হ'ল মোৰ আৰু ধৰ লাষ্টটোৰ কাৰণে ধৰ ফিফটি পইণ্ট এটা লাগে হে ক'তো পোৱা নাই ফিফটি পইণ্টছ কপা উলিয়াম কপা উলিয়াম। তাছত লাখখলত এটা কাম কৰিলো মই চছেভেনটি টু দি এটা ষ্ট্ৰাইক কিনিলো হে
অ অ।
অৰুনা ষ্টাইকটো মানে মোৰ শুনিবলৈ ইমান উৎপাত হৈ আছিলে মোৰ মানে হেৰিটো মাৰিবলে ঠি ইউজাৰ নেমটো মাৰিব লাইছিলে দিয়াত বিয়েটো নহয় বেলেগ এটা ষ্টাইক এইটো কিবা এটা আছিলে পাহৰিলো ইউজাৰ্চ নেমটো মাৰিব লাগিছিলে ৰীতা ছেভেন ছেভেন থ্ৰী নাইন নে কিবা তেনেকে মাৰিব লাগিছিলে মই তাৰপিছত ইউজাৰ নেমটো মাৰিলো ৰিংকু ছেভেনত থ্ৰী নাইনটোত কিন্তু বেলেগ এটা আইডিত গুচি গ'ল মানে সেই সেইদিনাখন একে মানে পুৰা ধুনীয়া মানে একে লোকচান এটা হৈ গৈছিলে তাইক
অ আৰু এই সিদিনা দিন তোমাক সিদিনাতে মোক তোমাক ষ্টেকৰ ষ্টেকৰ কথা এটা কৈছিলো যে তুমি আগতে এটা ষ্টেক লগাইছিলা ভাল লাগি ছিলে সেইটো ষ্টেকৰ নামটো এতিয়া মনত পৰিছে মোৰ
কি কোৱাচোন
তো সেইটো তোমাৰ নাম আছিলে ইনপাণ্ডু
ইনফাৰনো ইনফাৰনো এই যে ড্ৰেগেনটা কি
অ অ ড্ৰেগন এটা সেইটোৱে তোমাক কৈ অছিলো অৰেঞ্জ অৰেঞ্জ কালাৰৰ নিচিনা আছিলে কমলা ৰঙৰ
মানে বহুত দিন ইউজ চিউজ পোৱা নাই ন এইবিলাক
অ অ এতিয়া অ মোৰ মানে এতিয়া মই অ মই মানে এতিয়া দে খা নাই কিন্তু মানে এতিয়া পতককে মোৰ মনত পৰি গ'ল আৰু সেইকানে মানে তোমাক কৈ দিলো আৰু
অ আৰু আজি গেমডাল কিবা হৈ আছে মই অলপ আগতে খুলিবলৈ চাইছিলো খোলাই নাই মানে পুৰা ঘূৰি আছে এইফালে মোৰ ফাইভ জি পাই আছে নেট
অ মই বাৰু খোলা নাই এতিয়ালৈকে
এনেই মানে কি হয় আও খুলি খুলি চাওঁ আৰু কি হয় মানে সেইদিনাখন কিমান বিশ মিলিয়ন কইনচ আছিলেতো এই বিশ মিলিয়নৰ পৰা ধৰ এতিয়া ওঠৰ মিলিয়ন কইঞ্চ আছে কি আছে গমেই পোৱা নাই মই
হু হু মোৰ তাত আছে পোন্ধৰ মিলিয়ন
পোন্ধৰ মিলিয়ন আছে ন
অ পোন্ধৰ মিলিয়ন আছে
ঠিকে আছে বাৰু তে মানে কি হয় আজিকালি কি হ'ল কি হল জানা মানে কইঞ্চ বিলাক মানে শি কৰিব নিদিও নোৱাৰা সহজতে তুমি মানে আজিকালি হেৰি বিলাক আহি থাকেতো সেইয়াই মানে
মই মানে খেলাত মানে ইণ্টাৰেষ্টেই নালাগে ইমান মানে বেয়া হৈ গৈছে গেমটো
বেয়া হৈছে বেয়া হৈছে আগতে ইমান ইণ্টাৰেষ্টিং লাগে খেলি আজিকালি মানে ইণ্টাৰেষ্টটো নোহোৱা হৈ গৈছে মানে এনে
অহ একেবাৰে অ ময়ো এনেই খেলি আছো বস্তুবিলাক যদি দি থাকে যে সেইকাৰণে নহলেতো ইমান মানে ইণ্টাৰেষ্টেই নালাগে তাৰ
এ মই এতিয়া নাইনটি হাড্ৰেড লেভেল কৰিবলৈ খেলি আছো তাৰ কাৰণে মানে অলপ কষ্ট হয় আৰু সেইকাৰণে মানে ইমানো